শুনা পাইছানে।
অ শুনা পাইছোঁ কি কৰিছা।
অ আছোঁ ৰ'বা এ ঘৰতে আছিলোঁ তুমি।
অ অ মইও এনেই আছিলোঁ বাৰু।
অ।
খবৰ ভালনে।
উম ভালে আছোঁ তোমাৰ ভাল।
মোৰ ভালে বাৰু সেইটোৱে অলপ প মেণ্টেল ষ্ট্ৰেচ হৈ আছে মোৰ। লাইফত।
অ হয় হয় আজিকালি মানে প্ৰায় সকলো মানুহৰে কম বেছি পৰিমাণে মানে এইটো। সমস্যাত সকলোৰে আছে দিয়াচোন। মানে চিন্তা সকলোৰে থাকে কিন্তু মানে সেইটো যেতিয়া। বেছি হৈ যায় মেণ্টেল ষ্ট্ৰেছ হয় তেতিয়া সেইটো হ'লে কিন। টো মানে বেয়া। কাৰণ বহুতে মানে বহুত বেলেগ ধৰণৰো সিদ্ধান্ত লৈ লয় এইটোৰ ফলত। গতিকে মই ভাবোঁ মানে এনেকুৱা হ'লে মানে মই। কি হয় পৰিয়ালৰ লগত আলোচনা কৰি বা বন্ধুবৰ্গৰ লগত। যদি পৰিৱালক ক'ব নোৱাৰা বন্ধু বান্ধৱীৰ লগত ভাল। তেনেকৈ যদি আলোচনাৰ মাধ্যমেৰেও মানে অকমান হয়তো কম কমাব পাৰি। তুমি কি ভাবা।
ঠিকে কৈছা তুমি মানে এনেকুৱা সময়ত অকলে বেছিকে থাকিব নালাগে আচলতে লগৰ বা। পৰিয়ালৰ লগত অলপ সময় দিব লাগে নিজকে বা। অলপ মানে ওলাই। যাব লাগে সেংৱাড কৰিব লাগে তেতিয়া মানে মনতটো ভাল লাগিব বাৰু অকলে থাকিলে মানে বেছ। ছিকে ভবা হয় কথাবোৰ বেছিকে চিন্তাটো বাঢ়ে।
হয় হয় এই মই এতিয়া ঘপকৈ মনত পৰিলে। এ যেতিয়া মানে কভিডৰ সময় চলি আছিল। তেতিয়াও মানে সকলোৰে মন বিলাক এনেকুৱা ধৰণৰ হোৱা বুলি মানে মোৰ। বন্ধু কিছুমানে কৈছিল আৰু মোৰও এনেকুৱা হৈছিল। যিহেতু আমি ক'তো ওলাই যাব পৰা নাছিলো। মানে বহুত সমস্যা হৈছিল তেতিয়াও কিন্তু এনেকুৱা ধৰণৰ অকমান। হৈছিল তোমাৰো এনেকুৱা হৈছিলনে।
হৈছে হৈছে মোৰ ঘৰতে মানে মোৰ মাৰে তেনেকুৱা একদম হৈ গৈছিল মানে কভিডৰ কাৰণে ক'তো ওলাই যাব নোৱাৰি একো কৰিব নোৱাৰি। ইমান মানুহ মৰি আছে আমাৰ গাঁৱতো কিমান মানুহ মৰিলে। সেনেকে মাই একদম ভাবি থাকে যে এনেকে হৈ আছে কি হব চবৰ কোৱাৰেণ্টাইনতো আমাৰ ওচৰৰ ঘৰৰ মানুহ থাকিলে ন সেনেকে ত' উ ফেচ কৰিছো তেনেকে বহুত মানে ডিপ্ৰেচ টাইপৰ ষ্ট্ৰেছ হয় একদম ভা ভাবি থাকা হয় ন ঘৰতে বহি বহি একো কাম নাই।
হয় হয়। আৰু মানে আজিকালি আমাৰ এই নৱপ্ৰজন্মৰ মানে মানসিক চাপ বৃদ্ধি হোৱাৰ মই এটা কাৰণ মানে মই ভাবি ওলাইছোঁ যে এই যি আজিকালি মানে আমাৰ দেখিছাই নিবনুৱা সমস্যা মানে ইমান ডিগ্ৰী থকাৰ পিছত তো মানে কোনো ভাল কাম নাপায় মই সেইটো এটা কাৰণ হ'ব পাৰেনে তুমি কি ভাবা?
হয় হয় সেইটো এটা কাৰণ অ হয় যিমান ইমান যদি আমি বছৰ লগাই পঢ়ি আছোঁ তাৰ সেই পঢ়া পিছতো ডিগ্ৰী কৰা পিছতো যদি চাকৰি এটা নাপাওঁ তাৰ পিছততো তেনেকুৱা সময় আহি যায় ন যে এতিয়া মা দেউতাও কিমানো চাব। কিমানে চাব পাৰিব আমাক। পঢ়াইছে চব কৰিছে প পঢ়োৱাও শেষ হল তাৰ পিছত যদি চাকৰি নেপাওঁ। সেইখিনিতে এটা মেণ্টেল ষ্ট্ৰেচ আহিয়ে যায় আৰু যদি নিজৰ লগৰে চবে প্লেচমেন্ট পায় ভাল ভাল চাকৰি পায় সেইটোও এটা প্ৰেচাৰ আহি যায়।
অ অ এতিয়া মানে বৰ্তমান এই এইকেইদিনতে মানে একদম ট্ৰেণ্ডিঙত চলি আছে। মই এই মাত্ৰ সামাজিক মাধ্যমতো চাই আছিলো, যি আমাৰ নীট পৰীক্ষা হৈছিল তাৰে মানে এ প্ৰশ্নকাকত ফাটিল হোৱাত মানে যি বিশগৰাকী ছাত্ৰ ছাত্ৰী মানে এ চৰম সিদ্ধান্ত মানে বাচি ল'লে তাৰ হৈ এতিয়া বহুতো মানে এতিয়া দিল্লীত মানে ধৰ্ণা প্ৰটেষ্ট চলি আছে। গতিকে এই মই ভাবো এনেকুৱা মানে মানসিক চাপৰ ফলতেই মানে সেনেকুৱা ধৰণৰ সিদ্ধান্ত তেওঁলোকে ললে নেকি, তুমি কি ভাবা?
হয় হয় ৰিজনটো আচলতে এইটোৱে হয় বিকজ যদি আমি নেপা ইমান বছৰ লগাই ড্ৰপ দিছো এটাতো অকলে বহি ষোল্ল ঘণ্টা ওঠৰ ঘণ্টা মান পঢ়া হয় সেই ইমান এবছৰ দুবছৰ ড্ৰপ দি পঢ়াৰ পিছতো যদি সেই ফুলফিল নহয় যি লাগে সেইটো তেতিয়াতো অভিয়াচলি মাথা বেয়া হ'ব নে কাৰো ষ্ট্ৰেচ হবই এতিয়া ইমান খিনি যে ষ্টুডেণ্ট বিশটা মান ষ্টুডেণ্টে কৰিলে এনেকুৱা নহয় যে আৰু তেনেকুৱা ষ্টুডেণ্ট নাই আছে।
হয় হয়।
অলপ মানে হেহঁতৰ সেইখিন সেইফালে ইমান হেৰি হোৱা নাই বুলিহে হেতী কৰা নাই তেনেক বা একো সিদ্ধান্ত লোৱা নাই আচলতে।
হয় হয় ঠিকেই। আৰু মানে এতিয়া চাবা দেই মানে এতিয়া প্ৰটেষ্টত যিখিনি এতিয়া লাখ লাখ গোটেই অ বিভিন্ন ঠাইৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকলে আহি তেওঁলোকে যি মানে এ সেইদিনা মানে বিশ তাৰিখে যি মানে তেওঁলোকে আন্দোলন কৰিলে সেইদিনা মানে মই এতিয়া সামাজিক মাধ্যম ভিডিঅ'বোৰ দেখিছো ইমান বেয়াকৈ মানে উম আনকি, ছোৱালী সকলকো মানে ইমান বেয়াকৈ মাৰিছে পুলিচ আৰ্মি সকলে। সেইটো দেখি মানে, মোৰ অতি বেয়া লাগিছে কাৰণ কিয় তেওঁলোকে মানে এক মানে মানসিক চাপ ওপৰত ভুগি এইয়াৰ এটা মানে ভাল ফলাফল হওক বুলি তেওঁ এটা মানে, চঞ্জ আহক বুলি মানে তেওঁলোক ওলাই আহিছিলে। ওলাই আহি মানে ইমান ধুনীয়াকৈ শান্তিপূৰ্ণ ভাৱাবে মানে উ, প্ৰটেষ্ট কৰি আছিল কিন্তু মানে চৰকাৰ প্ৰশাসনে এইটো বহুত বেয়া কাম কৰিছে। তেওঁলোকক, এনেকৈ মানে ইমান মানসিক চাপত ভুগি থকা ছাত্ৰ-ছাত্ৰী সকলক এনেকৈ মানে আলোচনা নকৰি ইমান বেয়াকৈ মাৰপিট কৰিছে, তুমি হয়তো দেখিছা?
দেখিছো, দেখিছো মইয়ো পাই আছো নিউজ এইবোৰ ৰিল-চিল পাই আছো পুৰা। যে প্ৰটেষ্ট চলি আছে কিন্তু আচলতে চৰকাৰে যদি, একো নকৰে তেতিয়াহ'লে মানে আমাৰ ইউথ জেনেৰেচন যোনটো আছে সেই
উম।
আচলতে সেহতে নিজৰ কাৰণে প্ৰচেষ্ট কৰিছে। এতিয়া ছবে পলটিকেল পাৰ্টি ছাইদে লৈ গৈছে কথাবোৰ মেনুপ্লেত কৰিছে। হেই যে এনেকুৱা হৈছে, আমুক হৈছে, তামুক হৈছে সেনেকুৱাতো একো নহয়। চবে আচলতে সেই প্ৰেচাৰৰ পৰা যে ষ্টুডেণ্টে যি সিদ্ধান্ত ললে যে, ছুচাইড কৰিলে সেইখিনিক এনেকে কৈ আছে আৰু যদি আমাৰ অহা জেনেৰছনে টুডেন্টে যাতে সেটো ফেছ কৰিবলীয়া নহয় যে আৰু নেক্সট ইয়াৰ আকৌ এনেকুৱা যদি পেপাৰ লিক হ'ব যাতে নহয় আৰু বেলেগ ষ্টুডেণ্টে ছুচাইড নকৰে সেইকাৰ। সেইখিনি কাৰণে হৈ আছে প্ৰটেষ্টটো। সেইটো চৰকাৰে শুনিব লাগে আচল্ততে কিন্তু কোনোতো সিদ্ধান্ত একো লোৱা নাই তেনেকে একো।
হয়, হয়, হয়। বাকি এতিয়া মানে, আমাৰ এতিয়া চাবা তুমি আমাৰ সৰু আমি সৰু থাকোতে স্কুলত কিবা এটা সৰু সাধাৰণ ভুল কৰিলে বা হোমৱৰ্ক কৰি নিদিলে আমাক শাস্তি দিয়ে হয় নে? এইটোতো এটা ইমান ডাঙৰ এটা ভুল হৈছে নিটৰ নিচিনা পৰীক্ষা এটা প্ৰস্তাৱত ফাদদি লৈছে তাৰ উপৰি ইমান কেইজন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিলে। তাৰ ওৰত যদি এটা মানে এনেকুৱা শাস্তি এটা নহয় বা এনেকুৱা এটা সলনি চেঞ্জ এটা নাহে তেতিয়াহ'লে আমি মানে কি আকৌ সেই একেখিনি ভুলকে কৰি থাকিম নেকি যত নেকি আমাৰ সৰু, সৰু এটা ভুলৰ কাৰণে আমাৰ ইমান শাস্তি, মানে আজিকালি বিভিন্ন তুমি দেখিছাই। সৰু, সৰু মানে এই মানে এ কিছুমান ভুল কৰিলে শাস্তি দিয়ে আজিকালি সকলো মানুহে, পুলিচ প্ৰশাসনে শাস্তি দিয়ে। গতিকে ইমান এটা ডাঙৰ ভুলৰ নিশ্চয় শাস্তি এটা হ'ব লাগে, তুমি কি ভবা?
হয়, হয় হ'বতো লাগে আৰু আচলতে যি প্ৰটেষ্টটো হৈ আছে এতিয়াতো ৰখিতো নাযায়। ইমান খিনি দিল্লী পুলিচে যি কৰিছে লাঠি চাৰ্জ কৰিছে সেইখিনি হোৱা পিছতো
মোৰ মোৰ পৰ্যন্ত ফাটি গৈছে কেনেকুৱাকে মানে হাত-ভৰি ভাঙি দিছে মানে একেবাৰে।
সেইটোৱে হ'লেও মানে, কোনো তাৰ পৰাও যোৱা নাই চব ষ্টুডেণ্ট আছে তাতে। প্ৰটেষ্টটো চলি আছে ত' মই ভাবো যে যেতিয়ালৈকে চৰকাৰে একো ডিচিজন নলয় তেতিয়ালৈকে সেই প্ৰটেচটো চলিয়ে থাকিব আচলতে আমাক লাগিবই আমাক এইখিনি যে, কৈছে ন' ৰিজাইন কৰিব লাগে সেইটো কৰিবই লাগে, যদি নিজক কাম কৰিবই নোৱাৰে ত' সিহঁতি সেই জেগাটো লৈ একো লাভ নাই ন'!
উম, বা ভুল কৰিছে ভুলতটো মানি লওক। তেতিয়াওতো ছাত্ৰ-ছাত্ৰী খিনিয়ে মানে এটা মনত সকাহ পাব, দে অ', ঠিক আছে এওঁলোকে ভুল কৰিছে ভুল তেতিয়ালৈকে মানে এতিয়া ভুলটোও মানি নলয়।
ভুল, ভুলতোতো মানি নলয় আচলতে শাস্তি মানে সেইটো সেইটোয়ে শাস্তি দিব বিচাৰিছো ন' আমি যে, যদি ৰিজাইন কৰি দিয়ে সেইটোৱে চবত কে ডাঙৰ শাস্তি হ'ল কিন্তু, সেই প্ৰাইম মিনিষ্টাৰে সেইটো ভবা নাই এবাৰ হ'লেওতো সি ভাবি চাব লাগে ন'!
তাকেই মানে এতিয়া কোনো আলোচনাটো বহা নাই। বিশেষকৈ চণাম ৱাংচুক ছাৰ তেখেত মানে ইমান দিন ধৰি অনসন কৰিলে তাৰ পাছতো মানে তেখেতক ইমান বেয়াকৈ মানে উম, টানি-আজুৰি মানে দেদবদী ৰ নিচিনাকৈ লৈ যোৱা দেখিছোঁ ভিডিঅ'ত। অতি মানে দুখ পাইছো কষ্ট পাইছো, এইবিলাক দেখি গতিকে, আমাৰ দেশৰ আমাৰ নিচিনা এখন দেশত মানে এনেকুৱা ধৰণৰ যদি ঘটনাবোৰ হ'বলৈ হয়। তেতিয়াাহ'লে আমি আৰু মানে কাক বিশ্বাস কৰিম কাক আশা কৰিম। সেনেকুৱা হৈছে গতিকে বিভিন্ন মানসিক চাপ আজিকালি মানে আৰু এতিয়া মানসিক চাপত ভুগিয়ে দিয়াচোন এই ছাত্ৰ-ছাত্ৰীসমূহ ইমান কষ্ট কৰি দূৰৰ পৰা আহি আহি তাত মানে এনেকৈ আছেহি। ইমান কষ্ট নাই তাত খাবলৈ পাইছে নে তাত কিবা। ভালকৈ থাকিব শুবলৈ পাইছে ইমান গৰমত দিল্লীৰ নিচিনা ঠাইত ফুটপাথত ৰাস্তাত তেনেকৈয় আছে। গতিকে মানে এইটো বহুত ডাঙৰ সমস্যা ন'?
হয়, বাৰু আৰু যেতিয়ালৈকে একো ডিচিজন ন'লয়, একো চলিউচন ওলাই এইখিনি বস্তুৰ তেতিয়ালৈকে এই প্ৰটেষ্টটো ৰখি যোৱা একো আশা মই দেখা নাই। আৰু আচলতে ৰখিবও নালাগে, এতিয়াতো নতুনকে এতিয়াতো ন তুনকে শুনিছো যে, আকৌ পাঞ্জাৱৰ কি কিমান ফাৰ্মাৰ্চ আছে সেইখিনিও আহিছে বাৰু।
অ', ঠিক ঠিক। সকলোৱে মানে এতিয়া এটোত মানে সকলোৱে মানে সঁহাৰি দিছে আৰু। সেইটো এটা ভাল লাগিছে কিন্তু, সনে মই ভাবো সকলোৱে আমাৰ এনেকৈ যদি মানে অকমান সঁহাৰি দিয়ে কাৰণ, কিয় এইটো কাৰো নিজৰ মানে স্বাৰ্থপৰত তাৰ কাৰণে তেওঁলোকে তাত সেনেকৈ কৰা নাই সকলোৱে আমাৰ এটা ভাল ভৱিষ্যতৰ বাবে আজি তেনেকৈ মানে ধৰ্ণা কাৰ্যসূচী চলাই আছে গতিকে, সকলো ৰাইজ অহাটো ভাল দিয়াচোন। একেলগে মাত মাতিলেহে ৰাইজে নখ জোকাৰিলেহে নৈ বৈ বুলি যিহেতু এষাৰ কথা আছে, গতিকে ৰাইজে ৰজা ৰাইজে যি সিদ্ধান্ত লয় সেইটো হ'ব লাগে আৰু মোৰ মতে।
আৰু আচলতে এইটো আমি নিজৰ কথাাই ভবা বুলিও নহয়, আচলতে দেশৰ কথাই ভবা হৈছে। যিহেতু, ফিউচাৰ জেনেৰেশচনটো দেশৰ উম, দেশৰে হ'ব আমাৰতো একো নহয় ন' আমি এতিয়া নিজৰ কথা অকলে ভাবিলে নহ'ব।
হয়, হয়, এতিয়া চাবা বাহিৰৰ দেশবোৰ আমেৰিকা জাপান এইবোৰ কিয় ইমান আজি উন্নত। তেওঁলোকৰ নিশ্চয় শিক্ষা ব্যৱস্থাটো ভাল ষ্ট্ৰং, সেইবাবেই উন্নত হৈছে। আমাৰ কিয় এনেকে আমি কিয় আজিও ইমান পিছ পৰি আছো? আমি ইমান মানে কোটি কোটি আমি এতিয়া পত ভাব ত জনতাৰ মানে ইমান জনসংখ্যাটো প্ৰথম আহিলোঁ। মেন পাৱাৰ আছে তাৰপিছতো কিয় আমি ইমান পিছ পৰি আছো? এইবিলাক ভাবিবলগীয়া কথা নহয় নে?
হয় বাৰু এইবোৰ সঁচাকে ভাবিব লগীয়া কথা বিকজ আমাৰ পপুলেশ্যনটো আছে ছে কিন্তু সেই পপুলেচনত যব অপচুনেটি নাই। ভাল এডুকেশচন চিষ্টেম নাই, সেই এৱেৰনেচ নাই আচলতে, সেইখিনি মানে আমি পিছ পৰি আছো যে মানুহে যেতিয়া এবেৰ হ'ব এতিয়া চোৱা গোটেইখিনি মানুহ এৱেৰ হৈছে বুলি প্ৰটেষ্টত জইন কৰিছে। আগতে তেনেকুৱা হলেতো কোনো ইমান একো নাভাবে আগতো পেপাৰ লীক হৈছে তেনেকুৱা নহয় যে হোৱা নাই। কিন্তু ইমান একো কোনো সিদ্ধান্ত লোৱা নাই কোনো এৱেৰনেছ পোৱা নাই সেইটো কাৰণে কোনো গম পোৱা নাছিলে, কিন্তু এতিয়া আমাৰ জেনেৰেশ্যনটোৱে সেই এৱেৰনেছটো দিছে যে এনেকুৱা হৈছে আৰু ভুল হৈ আছে।
হয় হয়। ঠিকেই তেতিয়াহলে আজি ভালে লাগিল তোমাৰ লগত আলোচনা কৰি। আজি নহলে আমি ইমানতে সামৰো?
অঁ ঠিকে আছে দিয়া ভাল লাগিল কথা পাতি।